অ শুন শুনিছা ন' অ'পাইছো, পাইছো অ' আছো, আছো। তোমাৰ ভাল?
অ' আছো দিয়া।
অ' কি কৰিলা পিছে আজি দিনটো? কি কৰি আছা?
দিনটো মানে অকনমান ওলাই মেলি গলো আজি। তাৰপিছত ঘৰত বহুত পুৰণা ফ্ৰেণ্ড এগৰাকী মানে আহিছে। আ তেওঁক অকমান লগ কৰিলো। ঘৰলৈ নহয় মানে তেওঁৰ নিজৰ ঘৰলৈ আহিছে। মই ওলাই মেলি গৈ আহ তেওঁকো লগ কৰিলো। লগ-চগ কৰি মেলি অকনমান আৰু এই টাইমটো অকণমান স্পেণ্ড কৰিলোঁ আৰু। অকনমান সময় কটাই মেলি উম বহুত বছৰৰ মূৰত লগ পাইছো। মানে সিহঁতৰ মানে এ এনে তেওঁ টো মানে আপাৰ আছামৰ ফালে থাকে। উম। তেতিয়া মানে ঘৰলৈ আহিছে। তাৰমানে কি হয় তেওঁ ঘৰলৈ আহিলে মই ঘ অ' মানে সকলো মানে কি বিবাহক বেলেগ বেলেগত থাকা যায় ন। অ' লগ পোৱা নাযায় মানে আকৌ মই আহিলে তেওঁ নাথাকে এইবাৰ মানে দুই গৰাকী লগ ছো শুনা পালো আহিছে বুলি কোৱাৰ কাৰণে তাৰপিছত মই আজি ওলাই গৈছ ছিলোঁ মানে বেলেগ কিবা কামত, অকণমান ঘূৰি পাকি আহি বোলো ডাইৰেক্ট তাইৰ তাতে সোমাইছোঁ। সোমাই আৰু এই অকণমান, তাইৰো মানে বাচ্ছা আছ দে মোৰ বাচ্ছালৈ গ'লোঁ অলপ
অ', অ', এইটো বস্তু কিন্তু ভাল হয়, ন? ল'ৰা ছোৱালী অলপ নিজৰ যদ যদি খেলিব পায় তেতিয়াহ'লে ভাল হয়, আৰু, উম আহ
কম হ'ল, আৰু তেওঁলোকক আৰু অকণমান সময় লাগি ছিলে পোৱালিকিটা খেলিবলেতো আৰু গৈ আৰু অকণমান বহিলো আহাই হ'ল। তেওঁকো মাতিছো আহিবা ঘৰতে অলপ সময় কটোৱাকৈ ভাত পানী খোৱাকে মাতিছো আৰু।
অ ভাল ভাল নহয় কেইটামান দিন থাকিলে অন্তত ন বাক ঘৰলৈকে আহি পেলাই অ' ইমান পুৰণি বন্ধু যিহেত ভাত এসাঁজ খালে ভাল লাগে আৰু দিয়া সেইটো বুজ পাওঁ বাৰু তাকে। আমিও সেই গৈ আছো নহয় মোৰ ফ্ৰেণ্ড এগৰাকীয়ে তাৰ মানে ক'লে বোলে তই আহিছ নে, মই বোলো আমি যাম হে অ' গলে লগ ধৰিম দে এনেকে বুলি ক'লো, তাৰ পিছত তাই কৈছে বোলে এ তই আহিলি নে গলিগে? মই বোলো নহয়-নহয় লগ ধৰিম দে, তাৰ মানে সিবাৰ যাওঁতে তাইক লগ নধৰিলো তাকে লৈ তাই মোক দুদিন ধৰি অভিমানত মানে একদম কি কি কোৱা নাই তাৰমানে, বহুত কথা শুনাইছে তাৰমানে, মই মানে উত্তৰ দিব পৰা নোহোৱা হৈ তাৰ মানে তুমি কিমান ক'বা আৰু এটা সময় পিছত বন্ধ হৈ কিমান আৰু ক'বা তামানে আৰু মানে তাইৰো কথাবিলাক বুজি পাইছে ন'। কিন্তু কাৰণটো হ'ল সেই অভিমানতটো থাকে
থাকেই আৰু সেই মানে কি হয় একদম বাল্যকালৰ বন্ধু বিলাক অকন তেনেকুৱা। বহুত বছৰৰ মূৰত পালে লগ পালে। ভাল পায় আৰু মনটো আৰু আমাৰো ভাল লাগে তেনেকুৱা হয় আমাৰো ক্ষেত্ৰতো বোলে আহিলে আমাৰ ওচৰতে আহিলে মাত এষাৰ আমাৰো তেনেকুৱা হ'ব
অ'-অ' সেই তাকে তাই মানে মোক মানে যেনে যেনেকে গালি পাৰে বা মই হলেও তাইক তেনেকে গালি সেনেকুৱা চিটিত মানে আ মুখাৰ কথা ক নোহোৱা হৈ যায় তাৰ পিছত মানে তুমি নিজে ক্ষমা বিচাৰিব লাগিব যে তই আৰ মনে মনে থাক আৰু এইবাৰ পৰা আৰুএইটো ভুল নহয় তাৰমানে। সেনেকে কব লাগিব তাৰমানে। তাকে তাই ফোন কৰিলে ফোন কৰিলে সুধিলে বোলে আ নাই, নাই মই বোলো নাই, নাই গৈ আছোঁ ৰ'হ। তাতে তাৰমানে তাই আ যোৱাটো বছৰ ঘৰ ল'লে আমি তাতে আছিলো। যোৱাটো বছৰৰ সেই ঘৰ লোৱাৰ সময়তে আমি তাতে আছোঁ। অ' আমিতো যাব নোৱাৰিছো। আমাৰ ভাগৰ সকাম হৈছে জানাই সেইকাৰণে মানে আমি যাব পৰা নাছিলো তাই সেইটো এটা আছে মানে নাহিলি বুলি এনেকে অ সেইটো এটা আছে তাৰমানে এতিয়া যাওঁতেও আমি নগ'লো তাকে মানে শুনাই তৰণি পোৱা নাই তাৰমানে তাই। আ তই চাব নাহিলি তেতিয়া বাৰু কেনেকুৱা হ'ল এ তই আহিব পাৰিলি হয়। সেই বুলি মানে হাহাকাৰ তাকে চিন্তা কৰি আছো জানানে দিনটো দিব লাগিব অ আৰু ঘটনাটো কি হয় ইমুৰৰ পৰা সিমূুৰ মই একে সিমূুৰ পাবগ লাগিব। সিমূৰ পাবলৈ হ'লে তাৰমানে এনেকুৱা মা
তুমি ৰাতিপুৱাই ওলাবা নাই নাই তুমি ৰাতিপুৱাই ওলাব লাগিব একে ৰাতিহে সময় পাহি আৰু এনেকুৱা হব
কৰিছে যিহেত তো মানে, অকন দেৰিলৈকে থাকি মেলি পেলাই সেনেকে কৰিব লাগিব। কিন্তু এতিয়া সমইছ- এটা হৈছে গম পাইছানে, মই তাৰমানে এতিয়া ধয়াচু যিমানে যি নহক, তাই আমাৰ ইয়াতো আহিছে। লে এম আমাৰ ঘৰতো আহিছিলে তাৰমানে তেতিয়াই তাৰমানে অ বৰ ধুনীয়া ধুনীয়া বস্তুবিলাক পায় ও ক'ত বিচাৰি প মানুহবিলাকক মই বুজি নাপাওঁ মানে ঘৰৰ সকলোৱে কাৰণ আনিছো কিবা কিবি এপত আৰু মানে বে গোট পদে সামান্য বস হয় কিন্তু ইমান ধুনীয়া হয় নহয়, তুমি তাৰমানে নিপিন্ধি নোৱাৰা বস্ক্স নলৈ নোৱাৰা।
আচ্ছা আচ্ছা হম, হম, হম, হম।
মই মানে আচৰিত পাইছোঁ মই তাইক এতিয়া কি দিওঁ তাৰ মানে মই ক'ত বিচাৰি পাওঁ এনেকুৱা এবিধ বস্তু যিটো মানে তাইৰ লগত শ্বুট কৰে বা তাইক মানে ভাল দেখায়। মই মানে কি কৰো, কি কৰো লাগিছে কিবা আইডিয়া দিয়া যদি তোমাৰ তাত আছে কিবা
কিবা মানে এতিয়া তেনেকে ঘপকে ক'লে মানে ময়ো ভাবি নাপাওঁ মইতো ভাবিয়ে নাপাওঁ সেইকাৰণে মই দিয়াই নহয় কি দিলে ভাল হ'ব, ধৰা মই কিবা ড্ৰেছ এ এটাই দিলো ধৰা মনতে ভাল লাগিলে বুলি ল'ব কিন্তু পিন্ধা সময়ত হয়তো তেওঁ ভাল নালাগিবও পাৰে। ন তেনেকুৱা এটাও আহি যায় কেতিয়াবা আমাৰো হয়, তেনেকুৱা দেখাত ভাল লাগে কিন্তু অ', সেইটোৱেই সেইটোৱেই তাৰউপৰি তুমি সেই কাণফুলি বা এনেকুৱা আৰু এটা আজিকালি খুব মানে ট্ৰেণ্ডত চলি থকা মই দেখা পাই আছোঁ। তোমাৰ এই অস অসমীয়া গহনা অসমীয়া গহনা মানে তোমাৰ এই আমি যিবিলাক পিন্ধো ধৰা আ, গলপতা হওঁক, লোকাপাৰ হওঁক, সেই তেনেকুৱা নহয় এই গামোচাৰে বনাই থাকা মই আজি কালি খুব দেখা পাই আছোঁ। গামোচা হওঁক বা এনেকুৱা আমাৰ অ'মানে যি কাপোৰৰ মানে ৰখি যোৱা কাপোৰেৰে বনাই তুমি ঘৰতো বনাব পাৰা বা তেওঁলোককো কো অৰ্ডাৰ দিব পাৰা। এ তেওঁলোকে সেই তেনেকুৱা পিন টাইপত বা লকেট এটা সতি সেই গামোচাৰ লকেট আৰু কাণফুলিটো সেই তেনেকুৱা গামোচাৰ মানে ঝুমকা নিচিনা তেনেকুৱাও বনোৱা দেখিছোঁ। আৰু গলপতা নিচিনাও বনোৱা দেখিছো। এইটো মানে খুব মানে মানে তোমাৰ ছ'চিয়েল মিডিয়াৰ মানে তোমাৰ সামাজিক মাধ্যমৰ তুমি মানে অন কৰিবই নোৱাৰোঁ সেইবিলাকেই দেখা পাই থাকোঁ। কম বস্তু বিলাক ত সেই তেনেকুৱা এটা কিন অ হ হ'ব বেলেগ ধৰণৰ অ', অ' বেলেগ ধৰণৰ বস্তু এটা তুমি মানে অকমান দিব পাৰিবা তেনেকুৱা
অ' নহ সেইটো বহুত ভাল আইডিয়া পিছে দেই সেইটো তোমাক ধৰা মই যদি যদি তেওঁলোকক বোলে অৰ্ডাৰ দিলোঁ এনেই কিবা আইডিয়া আছে নে কিমান দিনৰ ভিতৰত তেওঁলোকে দিব বা উম, এনেকে দেলিভাৰী দিয়েনে।
সপ্তাহটো লাগিব বুলি তুমি ধৰি ল'ব পাৰা।
এটা সপ্তাহ অ'।
যদি একেখন ডিষ্ট্ৰিকতে হয় তেতিয়াতো বেছিদিন নালাগে তিনিদিন বা চাৰিদিনতেও হয়।
অ', অ', অ'।
যদি তেওঁলোকৰ যোনে বনাই থাকে ন তেওঁলোকৰ তাত যদি বোলে মানে বস্তুখিনি মজুত আছেই। মানে বনাই থোৱাই আছে তোমাৰ সেইটো ভাল লাগিছে তো সেইটো তুমি হয়তো চাগে তেওঁলোকৰ পৰা মানে মুখামুখিকৈ হয়তো কিনিবও পাৰা নহ'লে কিবাকে হ'লেও তেওঁলোকে তেওঁলোকে যিহেতু সেইটো ব্যৱসায় হিচাপেই মানে আৰম্ভ কৰিছে। অ' তেনেকুৱা দেখিছো সেইটো কিন্তু তুমি দিব পাৰিবা সৰু বস্তু কিন্তু মানে যিকোনো মানে কাপোৰৰ লগতেই মিলি যাব।
ভাল আইডিয়া দিছা দেই। এ কিন্তু এতিয়া মানে মই ভাবিছো ত' সেইটোতো বাৰু দিব লাগিবেই ত' কেনেকে হয় মই তোমাৰ পৰা বাৰু লিংকটো লৈ ল'ম। দেই। লিংকটো লৈ পেলাই চাওঁচোন তেওঁলোকে বোলে কেতিয়ালৈকে দিয়ে।
অ', অ' সেইটো হয়।
সেইটো অলপ চিন্তা কৰিব লাগিব। কাৰণ আমিতো বৰ এটা দীঘলীয়া দিনলৈকেটো নাথাকিম। যদি বোলে দুদিন তিনদিন চাৰিদিন এনেকুৱা মানৰ ভিতৰতে হয় তেতিয়াহ'লে বাৰু হৈ গ'ল সে এতিয়া কথা নাই বাও আৰু অ', এনেই ধৰা ঘৰ লোৱা হিচাপে কি দিওঁ তাৰ মানে এতিয়া?
আৰু এটা বস্তু মই আৰু এটা বস্তু মই তাতেই দেখা পাইছিলোঁ, দেই। আমাৰ মানে অসমীয়া হেৰি তাঁতশালত বোৱা। মানে কোনোবা নামটো মোৰ মনত নাই বাৰু কি আছিলে তেওঁলোকৰ হয় তোৰ মই স্ক্ৰীণস্বৰ্ট এটা ৰাখিছিলোঁ তোমাক লাগিলে মই দিম বাৰু, আ বনাইছিল তোমাৰ শালত অসমীয়া আমাৰ শালত বোৱা জোত কাপোৰ যে, এ‌ মানে অকণমান ডাঠ যোনটো কাপ বোৰত বোৱা আছে, তোমাৰ অসমীয়া গছা ডিজাইন যে, গছা চানকিটো চিনি পোৱাটো চাগে ন? অকমান অ', অসমীয়া কাপোৰৰ অ', মানে অকণমান ঘৰটোৰ নিচিনা লাগে যে, দেখিবলৈ যে, অকণমান ঘৰটোৰ নিচিনা যে, লাগে মানে হেৰিটো চানেকিটো যে, মেখেলা চাদৰত যেন থাকে সাধাৰণতে বা আমাৰ নামঘৰৰ গামোচা বিলাকতো থাক থাপনা-থাপনা, অ, অ। সেই চানেকীটোৰে বনোৱা আছে তোমাৰ এই টেবুলত যে পাৰে, তোমাৰ হেৰি, ভাত, থালিৰ তলত যে, দিয়ে যে, মেট কিখন যে, অ', টেবুল মেট বুলি কয় আৰু এ এখন দীঘ মানে ছজনীয়া টেবুলৰ ডাইনিং টেবুলৰ মানে ৰানাৰ এখনৰ সতি এ ছয় পিচ তেনেকুৱা। আহিছে। তেওঁলোকে বৈছে, এনেকুৱা ধুনীয়া লাগ দিছে। তাৰ মানে দেখি পেলাই মানে মই দামটো সুধিলোঁ মানে মই ভাবিছোঁ ভৱিষ্যতে মানে যদি, ল'বলৈ মনটো মোৰ যায় বা মনটো গৈ আছে। তথাপিও মই তেওঁলোকক মানে মানে যোগাযোগ কৰিব পাৰিম বুলি ভাবিছোঁ। তুমি কিন্তু সেই বস্তু এটা দিব পাৰা, অকমান বেলেগ ধৰণৰ বস্তু অ আমাৰ অসমীয়তে ইমান খিনি ডিজাইন আছে। ন ইমানবিলাক বস্তু আছে। আমি অসমীয়া বস্তু এটা দিলে নি আচ্ছা ভাল লাগিব। ঘৰবিলাকত
ভাল লাগিবতো, অ তাকে তুমি মোক দিবাচন দে, লিংক কিতা মই চাই‌‌ কৰি পেলাই তেওঁলোকে যদি সোনকালে দিব পাৰে, তেতিয়াাহলে মানে মই এইবিধ ম মানে একম পচন্দ হৈছে। ঘৰ লোৱা হিচাপে এইবিধ পচ আৰু তাইক পাৰ্চনেলি দিবলৈ ফুলিটো আন কি মইয়ও ল'ম, তাৰমানে যদি এনেকুৱা হেৰি ৰাখো ময়ও লম। গিফ্টটোতো ভাল লাগিবই বাৰু নিশ্চয় ভাল পাব, কাৰণ অস অসমীয়া ভাঁজ‌ এটা আছে ন তাতে, ভাল লাগিব। তুমি মোক লিংকটো দিবা চোন। মই তোমাৰ লগত খবৰ কৰিম।
অ-অ-অ-অ-অ ঠিক আছে-ঠিক আছে বাৰু উম- উম অ- অ ঠিক আছে -ঠিক আছে অ হ'ব দিয়া। হ'ব ঠিক আছে দিয়া ৰাখিছোঁ উম।